হেল্ল'
হেল্ল'
অ শুনিছা
অ কোৱা
অ কি মোৰ ভালেই তোমাৰ
উম ভালে ভালে ঘৰত
অ ভালেই দিয়া বাকী তোমাৰ কোৱা
উম ভালেই বাৰু ভাত পানী খালে নে নাই অ খালো তুমি
অ ময়ো খালো বাৰু এতিয়া অলপমান আগত তে খাই উঠিছো সেইটোয়ে বাকী
হেৰি উম গৈ আছো বাৰু
অ
তুমি
মই গৈ আছো এতিয়া বন্ধ দিছে ন
অ
সেইকাৰনে কবাত ঘূৰা এনে কিবা এটা প্লেন কৰি আছো আৰু একেদিন
অ এনেই ক'ত যাম বুলি ভাবিছা বা
অ আমি লাডাখ যাম বুলি ভাবিছো চব মিলি অ
এ কিমান জন মান যাম বুলি ভাবিছা বা
এতিয়াতো এতিয়ালৈকেতো বেছি মানুহ অহা নাই বাৰু ছয়জন মানে আছে ঠিক আছে ছয়জন মান মানে তিনিটা বাইক মানে অকলে গলে মানে বেয়া ন দুটা গলে বহুত পইচাও বাছে সেইকাৰণে মানে দুজন দুজনকৈ যাম
অঁ
সেইটোৱে ছয়জন হৈছে তোমালোকে যাব পাৰা আহিলে
অ ভাবিছিলো যাম বুলি আকৌ
অ পাৰিবা
অ
আচ্ছা কিনি তুমি কিবা ঘূৰা এক্সপ্ৰিৱেন্স আছে নে এনেই আগতে
উম ইমান ইমান দূৰলৈকে যোৱা নাই বাৰু এইটো ফাৰ্ষ্ট কমনি হল আৰু
আচ্ছা আচ্ছা এইটো আমাৰো ফাৰ্ষ্টতে বাৰু ইমান দূৰ যোৱা নাই মানে আমি ওচৰতে গৈছো যেনেকে ভাবা মেঘালয়া মিজোৰাম টাৱাং এইখিনিয়ে গৈছো আৰু আগতে ইমান দূৰ যোৱা নাই আমিও এইটো ফাৰ্ষ্ট আৰু
অ
বাকী তুমি কৰবাত ঘূৰিব গৈছা নেকি এনেই
উম উম নাই বাৰু এতিয়া যোৱা নাই সেনেকে। যাম বুলি ভাবিছোহে মানে আৰু অহা মাহৰ পৰা বন্ধও আছে তাতে।
অ', আচ্ছা আচ্ছা গম পাইছো। এনেই আমাৰ অহা মাহতে প্লেন আছে বাৰু তোমাৰ ই তুমি ইমান যোৱা নাই কাৰণে আমাৰ লগতে যাব পাৰা আৰু এনে ঘূৰি আহি যাবা।
অ', অ'।
সেইটোয়ে মানে কৈ দিওঁ মানে কেনেকে কি প্লেনটো কৰিছো।
অ', কোৱাচোন।
এ তোমাৰ কি কয় আমি অহা মাহত মানে একে দিন এটা চাই লম মানে যোনবিলাক মানুহে বেছি প্ৰেফাৰ কৰিব। চ' আমি সেইদিনা মানে মে ওলাম ওলোৱা পিছত তোমাৰ ইয়াৰ পৰা তোমাৰ গুৱাহাটীলৈকে যাম হা। গুৱাহাটী পৰা কলকাতা হৈ। কলকাতাৰ পৰা দিল্লীৰ প পৰা দিল্লীৰ পৰা লাডাখ যাম আৰু এইখিনি তোমাৰ বাইকত যাবলৈ মানে সময়টো লাগিব বাৰু তোমাৰ ভাবি লোৱা এসপ্তাহ মান যাব আৰু। যোৱা অহা মানে দুই সপ্তাহ অহা যোৱা আৰু মানে লাডাখত অলপ টাইম থাকিম ন থাকিম ৰুমত থাকিম আকৌ ঘুৰিম ফুৰিম চৌ মানে ভাবিলো আমি চাৰি আৰু দুই সপ্তাহ চাৰি দিন মান ঘূৰিম আৰু।
অ', অ'।
সেইটোৱে।
এনে এয়া পৰা অ', তুমি কোৱাচোন কি কৈ আছিলা?
এনে মানে তোমাৰ অ' চাৰি চাৰি পাঁচ দিনতে পাই যায়। আমি মানে অলপ একসপ্তাহ লগাই যাম মানে আমাৰ এক্সপিৰিয়েন্ঞ্চ নাই ন মানে লাহে লাহে ৰখি ৰখি যাম আৰু।
অ', জেগাবিলাকো চাই যাব লাগিব ন।
সেইটোয়ে জেগাবিলাকো চাব লাগিব আৰু আম তোমাৰ ইনফ্লেঞ্চাৰ আছে ন চ' মানে ভ্লোগ বনাই থাকে চ' সিহঁৰ কাৰণেও অলপমান ৰখিব লাগে। মানে সিহতে যেনেকে এটা জেগাতে অলপ ৰখি পেলাই ক'লে এইটো জোগা এনে কোৱা আছিল হিষ্ট্রি ক'লে এইটো জেগা ঘুৰিছো ফুৰিছো কিবা এটা খাইছো চ' তাত টাইম লাগি যায় ন। চ' মানে এসপ্তাহ মান লাগি যাব আৰু।
উম, হ'ব দিয়া আৰু আৰু ফুৰিব গ'লেতো ভালকে চাই আহিব লাগিব ন।
অ', সেইটোয়ে।
বাকী এনেই তোমাৰ ঘৰৰ পৰা পাৰ্মিচন দিবনে বাৰু ইমান দূৰ গৈ আছা।
উম, দিব দিব উম।
আচ্ছা ঠিকে আছে আৰু তুমি এনেই আহিলে তুমিতো অকলে আছা ন এনে তোমাৰ কোনোবা লগৰ আছে নেকি?
অ', সুধিছ অ', আছেই বাৰু এতিয়া সুধি চাব লাগিব যায় নে নাযায়।
অ', এনেকে সুধি চাবচোন মানে এনেকে যোৰা যোৰা গ'লে ভাল ন।
অ'।
অ', সেইটোয়ে নহ'লে আমাৰো আৰুতো আহিব বাৰু এমাহ মান আছে কোনোবা থাকিলে অকলে তোমাৰ সিহঁতৰ লগত বহাই দিম ন। এনেই তুমি বাইক চলাব জানা?
উম, জানো বাৰু।
আচ্ছা তেনে তুমিয়ে চলাই ল'ব পাৰা দেখোন অকলে যাব পাৰা।
উম, পাৰিম বাৰু।
কিন্তু অকলে অকলে এটা দিগদাৰ হ'ব তোমাৰ মানে অ তেলৰ খৰচা অকলে ল'ব লাগিব আকৌ থকা খৰচাও লে ল'ব লাগিব
উম সেইটোয়ো কথা
সেইয়ে মানে তুমাৰ দুজন মান হলে আৰু মানে তেলৰ খৰচাটো আধা আধা হৈ যায় আৰু তেলতো তোমাৰ লাগিব কম নালাগেতো তোমাৰ পোন্ধৰ নহলে বিশ হাজাৰ মান লাগিব তেলৰে
উম দূৰো আছে ন লাগিবই বাৰু
সেইটোয়ে সেইটো কাৰণেতটো দুটা হলে ভাল আৰু পইচাটো বাচে আৰু
অ তুমিও সুধিছ বা ময়ো সুধি চাম এইফালে কোনোবাই যাব নেকি
অ হ'ব দিয়া সুধি চাম বাৰু ঠিক আছে বাকী এতিয়াতো তোমাৰ কলেজত হেৰি ঘূৰাব লৈ যায় নহয় এনেইতো ন পিকনিক চিকনিক
অ নিয়ে বাৰু
আচ্ছা আচ্ছা এনে ক'ৰবাত গৈছা নেকি এনেকে স্কুলৰ ফালৰ পৰা
উ গৈছিলো বাৰু
কত গৈছিলা
অ ঘৰে বধ গৈছিলো
অ ভৰ কল ন জাগাটো কেনেকুৱা বাৰু মই আজিলৈকে যোৱা নাই।
আচ্ছা আচ্ছা কি কিহত গৈছিলা মানে?
উম গোটেই মানে স্কুলৰ ক্লাছমেট বিলাক গৈছিল ন ত বাছ ভাড়া কৰিছিল টিচাৰ চব গৈছিল ন অ ভাল লাগে যাই চাবা আকৌ।
আচ্ছা হ'ব দিয়া বাৰু তুমি তোমালোকে গৈছা যে এদিনতে পুৰা আহিলানে নে এদিন থাকি আহিছা?
উম নাই নাই এদিনতে গৈ আহিছো। বেছি দূৰ নহয় ন। উম।
আচ্ছা ঠিকে আছে বাৰু আমাৰো এনেই তোমাৰ কলেজৰ পৰা লৈ গৈছিলে।
অ কত গৈছিলা বা?
অ যোৱা বছৰটো আমাৰ যোনবিলাক চিনিয়ৰ আছে ন সিহঁতকতো ৰাজস্থান লৈ গৈছিলে তোমাৰ। চ' আমাৰ তোমাৰ এবাৰ হেৰি লৈ গ'ল টাৱাঙে লৈ গ'ল আৰু।
অ কেনেকুৱা লাগিল তাত গৈ বা?
তাত গৈ মানে এতিয়া ভাবা গৰম দিনত গৈছো ন চ' মানে তাত পুৰা ঠাণ্ডা বতাহ ঠিক আছে হাই এল্টিটিউডত ভাল লাগে ন এনেকুৱা পাহাৰ আছে। ছে পুৰা ঠিক‌ আছে আৰু এনেকুৱা কেনেকুৱা ৱাড ড ফল্চ বিলাক আছে তাত গা ধুব পাৰি ভাল লাগে। ভাল আৰু তাৰ ইনভাইৰমেন্টটোতো ভাল আৰু মানুহ বিলাকো ভালকে কথা পাতে। আমাৰ লগত সেইটোয়ে বাকী এনেই তুমি গ্ৰীনেৰী চাব বিচৰা না মানে পাহাৰো লাগে তোমাক গ্ৰীণ তেতিয়া মেঘালয় ঘূৰা বুজিছা।
অ অ।
অ মানে টাৱাং জাগাটো মানে পাহাৰ আছে কিন্তু ন ইমান এটা গ্ৰীনেৰী নাই। মেঘালয়ত মানে বেছি আছে মানে গছ গছনি সেইটোৱে। এনে মেঘালয়া গৈছা নেকি ঘূৰিব?
উম নাই যোৱা নাই।
অ আচ্ছা ঠিকে আছে দিয়া।
অ এনে জেগাতটো ভালেই মেঘালয়।
অ', সেইটো মো-মোক মাজতে গৈ আহিছিলো মানে মেঘালয়া।
অ', তেন্তে পাৰি সিফালেও যাবলৈ তাৰপা তোমালোকৰ লগত‌ যায় যোৱাই অহাৰ পিছত পাৰিম আৰু সেইফালে প্লেনিং কৰিম আৰু।
হ'ব মানে সেইফালে গৈ আহিছো ন ত' এটা কাম কৰিম সেইটো ইফ আমাৰ লাডাখৰ প্লেনটো ইফ হৈ গ'ল না ভালে ভালে তেনে আমি ছিকিম যোৱা প্লেন কৰিম ছিকিমটোও ভাল। তাত তোমাৰ ঠাণ্ডা দিনত বৰফো পৰে ন ভাল লাগে।
উম, উম।
অ', সেইটোৱে তেনে ছিকিম যাম ছিকিমতো মই ঠাণ্ডা দিনত যাম দেই কিন্তু।
হা?
ছিকিম তোমাৰ ঠাণ্ডা দিনত যাম দেই।
অ', তাততো ঠাণ্ডা দিনতেই ভাল।
অ', ঠাণ্ডা দিনত মানে তোমাৰ স্ন'ফল পায় ন আৰু মোৰ মানে স্ন'ফল চাবলৈ বহুত ভাল লাগে।
উম, উম মোৰো ভাল লাগে।
সেইটোৱে।
অ'।
অ', এইকাৰে আমি স্নোফল চাব যাম।
উম, উম এনেই‌ এনেই তাত কিমান জন মানুহৰ হেৰি কৰিছা বা?
মানে
এতিয়া লাডাখতো গৈ আহো তাত চাওঁ মানে কেনেকুৱা হয় ট্ৰিপটো তাৰপিছত এইটো ত' অহা বছৰ যাম ন ছিকিম ত' পিছত প্লেন কৰিম দিয়া আৰু।
অ', অ'।
তুমিতো যাবাই ন?
যাম যাম।
হ'ব তেনে তোমাৰটো কনফাৰ্ম কৰি থৈ দিম বাকি কোন কোন যাই তুমাক কম দিয়া পিছতকে।
অ', অ'।
অ', সেইটোৱে। বাকী কোৱা আৰু ঘুৰা মেলা কিবা তোমাৰ আছিল নে নাই প্লেন?
উম, মোৰতো বাৰু সেনেকে এতিয়া কৰা নাই চাই লওঁ কি হয় আৰু। আগতে তাৰ পৰা আহোগে।
অ', আচ্ছা আচ্ছা ঠিক আছে আৰু তুমি কি কয় লাডাখতো অলপ ঠাণ্ডা ন জাগাটো। ত' মানে অলপ গৰম কাপোৰ লৈ ল'বা হা। মানে বহুত গৰম কাপোৰ ল'বা ঠিক আছে। মানে একদম মোটা মোটা জেক কেট চুৱেটাৰ। পেণ্ট। আৰু যে তোমাৰ বুটবিলাক যে থাকে ডাঙৰ ডাঙৰ বুট। বিলাক য'ত স্ন'ফলৰ কাৰণে প্ৰেফাৰ কৰে ন। গ্ৰীপ থাকে সেইখিনি। নহ'লে স্নো তোমাৰ অলপ শ্লিপ থাকে ন পৰি যাব পাৰা তুমি।
হয়, বাৰু।
সেইটোৱে আৰু বাকী এইটোতো অহা মাহৰ এসপ্তাহ মানে দুই সপ্তাহ মানতে যাম আৰু দেই।
অ', অ'।
অ', মই তোমাক হটছএপ হটছ‌এপ‌ গ্ৰুপ এটা এড কৰি দিম বাৰু। ঠিক আছে?
কৰি দিবা
অ হ'ব দিয়া বেছি কিবা কথা থাকিলে তোমাক কল কৰিম দিয়া
অ অ
হ'ব
হ'ব দিয়া ন
অঁ অ হ'ব হ'ব
হেল্ল'
অ হ'ব বোলো ঠিক আছে দিয়া
অ
অ